হেল্ল'।
হেল্ল'।
কি কৰিছা?
মই এইয়া বাগৰি আছো।
অঁ ভাত খেলা?
ভাত খালো খালো, তুমি খালা?
খালো দিয়া, বাকী গৰম কেনেকুৱা?
এ' কি গৰম পৰিছে বে গৰমৰ পৰা কো যা যোৱাটোৱে হোৱা নাই এইটোয় গৰমৰ কাৰণে কো যোৱাও হোৱা নাই ক'বলৈও পোৱা নাই।
গম পাইছো বাৰু তোমাৰ মাতটো শুনি টোপনি অহা নাই চাগে।
নাই ক'ত টোপনি আহিব এতিয়া কোৱা, এইবোৰতে কোৱা এই গৰমত।
ভাত খালা বাকী আৰু হেৰি খবৰ- খাতি ভালনে নাই বোলো খবৰ খাতি এটা সুধো। খবৰে নাই এ চলিয়ে আছে আৰু বাকী স্ক কেনেকা া হৈ আছে গৰমত
এ একদম মানে বগা হৈ গৈছে ভিতৰত সোমাই সোমাই।
কি কোৱা ভিতৰত সোমাই সোমাই বগা হৈছে নে কিবা লগাইছা হেই।
এ না ভিতৰত সোমাই সোমাই মই একো নলগাও স্কিন কেয়াৰ কৰি লাভ নাই। এতিয়া চোৱা বাহিৰলৈ গ'লো যেনিবা মই, বাহিৰত গৈ কিনে ক'লা হলো অলপ দিন বাহিৰত ঘূৰিলোঁ কলা হ'লো তাৰপা দুইদিনমান ভিৰৰত সোমাই দিম আকৌ বগা হৈ যাম।
আৰু চাবাচোন স্কিন কেয়াৰ কৰা মানুহৰ মুখখন বেছিহে বেয়া হয়।
অ বহুত ছোৱালী দেখিছা তুমি মুখত কিবা এটা লগাই ক'লা ছোৱালীবোৰ হা লগোৱা পিছত মানে স্কিন টো ৰঙা ৰঙা হৈ যায় গুলপীয়া গুলপীয়া টাইপ।
এই কিবা এটা আজি হা মানে আমাৰ লগৰ এটাও লগাইছে, তোমাৰ কিবা হেৰি ম কিবা মানে হেৰি ফেচ ৱাছ নিচিনা নে তোমাৰ কি মৰ নিচিনা পায় দেই, সেইটো লগ বগাই হয় ছোৱালীবোৰ মানে কিবা ল'ৰাবোৰ বগা হৈ যায় কিন্তু ৰ'দত ওলাব নোৱাৰে কিন্তু খজুৱাই।
অ অ সেইটো কথাইে কৈছো মই ৰ'দত ওলাব নোৱাৰে একদম পিংক পিংক হৈ যায়।
কিন্তু সেইটো নেচাৰেল নহয় আৰু যোনবিলাক বস্তু নেচাৰেল নহয় ন ভাল নহয় কিন্তু স্কিনৰ কাৰণে।
স্কিনটো পাতলা কৰি দিয়ে ন সেইটোৱেদি।
এ বহুত তুমি মানে ৰ'দত আমি যেনেকে এতিয়া আমি ঘৰত থাকি থাকি বগা হৈছো ন এতিয়া তুমি যদি বাহিৰত লৈ যোৱা আমাৰ গা চা একো নহয় কিন্তু ইমান নোখজুৱাই কিন্তু সিহঁতে কি হয় বহুত খজুৱাই সিহঁতে ওলাব নোৱাৰে অলপো মানে ভৰি দিব নোৱাৰে তেনেকোৱা
এৰ আহ মোৰ ভন্টি এজনী আছে হা অ অ মোৰ ভণ্টি এজনী আছে মানে তাইৰ লগ আছিলে নে কি নাজানো কিন্তু মানে ধৰা একদম স্কিন টো মানে বাহিৰলৈ গ'লেই একদম ৰঙা হৈ যায় আৰু মানে কিবা কিবা মানে আজীৱ হৈ যায় আৰু বিলাহীটো নিচিনা হৈ যায়গে
অ বাৰু বেয়া মানে এটা চাইডৰ পৰা কিন্তু বেয়া কিন্তু দেই যোনটো তোমাৰ নেচুৱেল সেইটো কাৰণে ভাল
বেয়া বাৰু গম পাইছো দেই উম বেয়া উম পিছত চাগে স্কীনটো পুৰা বেয়া হৈ যাব দেই ডেমেজ হৈ যাব
হ'ব পাৰে কাৰণ এইবিলাক কেমিকেল দিয়া থাকে ন চোৱা এতিয়া আমাৰ আমি ভিতৰত থাকি ৰ'দলৈ গ'লে ইমান বাৰু ৰঙা চঙা নহয় বাৰু কিন্তু মানে যোনবিলাক বেছি চি মানে এইবিলাক ক্ৰীম লগাই পেলাই যদি ৰঙা হৈ যায় ন পিছতে এইবিলাক কেমিকেল দিয়া থাকে ন কি কি কেমিকেল দিয়া থাকে ভাবাই তুমি
স্কিনটো ডেমেজ কৰি দিব পবেয়া কৰি দিব স্কিন পুৰা
সেইটোৱেটো ভণ্টিক কবা মানা কৰিবা এইবোৰ নলগাব ইয়াই ঘৰৰ পৰাই নোলাও মোলতানি মিটটি সানো উ বগা মানে এই নাই জানা বেছি বগা চগা হ'লে বেয়া মানুহৰ মুখ লাগে
অহ হ'ব পাৰে দেই
সঁচাকে কৈছো নাই মই কৰো কাৰণ মই দে পাও ন মোক এতিয়া যদি কোনোবাই কৈ দিয়া ন ভৱিষ্যত তোৰ স্কিনটো ইমান গ্ল হৈছে কেইদিনমান দুদিন তিনদিনৰ পিছতে গুটি গুটি ওলাই যায়
ইয়ে ৰাম তোমাৰ পিম্পল ওলাই তোমাৰ গুটি ওলাই মুখত
ওলাই মানে তোমাৰ এনেই তেনেকে নোলাই হা কোনোবাই যদি বা তাৰিফ কৰিলে বা টোপনি ক্ষতি চতি হ'ল ন
উ
তেতিয়া ওলাই যায় তাৰিফ চাৰিফ কৰিলে মানে মানে মুখৰ মুখ লাগি যায় ঘপচি মোৰ কিয় নাজানো
অ মোৰো বাৰু গুটি চুটি ওলাই থাকে দেই মোৰ টোপনি খতি কাৰণে হয় নেকি নাজানো
উম তোমাৰ টোপনি ক্ষতিৰ কাৰণে হয় দেৰিলৈকে থাকা যে বেছি টোপনি ক্ষতি নকৰিবা তোমাৰ স্কিনটো বেয়া হৈ যাব পিছত
হে মই গমেই নাপাওঁ
আমি যে বগাই কিন্তু এটা কথা চাবাচোন আমাৰ গাত তেজ নাই কিন্তু
অ হব পাই দেই
ক্ষীণ বুলি নহয় মই সকলোৱে মো গাত তেজ নাই
অ তুমিতো শকতে বাৰু মই জানো মই ঘৰতে হোম ৱৰ্কআউট কৰি আছোঁ
গাত একোৱেই নাই দেখোন হোমৱৰ্ক কি হোমৱৰ্ক
হোম ৱৰ্কআউট, ৱৰ্কআউট, ৱৰ্কআউট। এই এনেকে কৰিলেহে ভাল, এতিয়া ধ ধৰা মোৰ একো ধৰা গাত ধৰা মানে ম- মাছেলচ নাই, বডি নাই কিন্তু সেই হোম ওৱাৰকাউত কৰিলে অলপ কষ্ট হ'ব ন, কষ্ট হ'লে ভালকে খাব পাৰিম। দিনটো মই দুটাকে দিম খাওঁ। আহ, অ'। দুটাকে দিম খাওঁ বইল, বইল কৰি কিনে।
হও, সেই তুমি কল খোৱা অ, ওখ হোৱা কিবা আছে নেকি তোমাৰ?
ওখ হোৱা, ওখ হ'বলৈ তুমি জঁপিয়াব লাগিব।
নাই, নাই, তাৰ বাহিৰে অলপ মানে খোৱা বোৱা লৈ পেলাই।
খোৱা বোৱা? খোৱা বোৱাত ওখ খোৱাতটো গম নাপ পাওঁ দেই, খোৱা বোৱাত ওখ নহয়। তুমি এক্সাৰচাইজ কৰিবই লাগিব ওখ হ'বলৈ।
উম। মই ইমান ভাল নাপাওঁ আৰু মানে কি জানা মই মানে বেছি মানে কাম-বন নকৰোঁ, মোৰ মানে স্কিনটো মানে কি হয় বহুত কোমল ন।
উম।
মানে ইমান মই হেৰি কষ্ট কামবোৰ কৰিব নোৱাৰোঁ।
কষ্ট কামত নাই বাৰু, তুমি এটা কাম কৰিব পাৰা - এই ৰছী এডাল পাই যে ৰছীডাল লৈ কিনে যে
জঁপিয়াই আহ। মই বেছি জঁপিয়াব নোৱাৰোঁ। পেট বিষ খা, পেট বিষ আছে মোৰ।
উম হু।
মই এনেই কওঁ নেকি মই বেমাৰী বুলি? ক'ত তোমাক কওঁতে বেমাৰ ক বেমাৰিনে মই?
সেইটো লাহে লাহে কৰিব পাৰা দে, সেইটো যদি লাহে লাহে কৰা ন তুমি ওখ হৈ যাবা।
এতিয়া হ'ম জানো? মোৰ যে আশাই নাই যে মই এতিয়া হ'ম।
হ'ব লাগে কাৰণ মইতো টুৱেলফৰ পিছতো ওখ হৈছোঁ দেই অলপমান।
ল'ৰা মানুহ, মোৰ মেইন কেচ মই তোমাৰ চোৱানে মোক কৈছিলল ন মানে ডক্টট যোনটো এই য'ত মানে মানুহ ওখ হয় ন, সেইটো এজত মানে মোৰ তোমাৰ বেমাৰৰ কাৰণে মানে মোক হৰমনটো ৰখি গ'ল।
অ', হ'ব পাৰে।
কাৰণ মোৰ তোমাৰ অহ, বহুত সৰু উপায় বেমাৰ পাইছে ন
উম।
ত মানে সেইটো হিচাপত মানে মোৰ মানে মানুহৰ যোনটো এটা বয়সত যেতিয়া তোমালোক মানে ওখ হোৱা ন, সেইটো বয়সত মানে যদি বেমাৰ হয় হৰমনছটো ৰ , কিন্তু মোৰ ওখ হোৱা চান্স আছিলে, কৈছে মোক কিন্তু মানে বেমাৰৰ কাৰণে মোক ওখটো ৰখাই দিলে।
অ', হ'ব পাৰে। বেমাৰ চেমাৰ বোৰ ভাল হৈছে নাই?
নাই তোমাক ক'ত ভাল হ'ব। মই মানুহৰ গাত যদি মোৰ গাত যে তেজেই নাই মোৰ গাত এক ভিটামিন নাই তেজ নাই। দুৰ্নীতি শক্তি নাই একোৱেই নাইব মই হা প্ৰেছাৰৰ কথা নাজানো কিন্তু মানে মোৰ অলপ হাত ভৰি কঁপি থাকে।
অ', তোমাৰ তেজ নাই কাৰণে চাগে।
নাই এতিয়াছে মোৰ ভিটামিন নাই ইউনিটি শক্তি নাই।
ভাল-ভাল বস্তু খাবা বুজিছা।
মোক বিশ্বাস কৰিবা? চব খাওঁ মই যে ভাজি বাচি নাখাওঁ দে এটো আৰু এটা বস্তু, ভাজি পাচলি না। এনে খাওঁ কিন্তু মান তোমাৰ কিন্তু হ'লেও ইমান বেমাৰ নাই। কিন্তু মোৰ মানে জোখতকৈ অভাৰ আছে ক'ব গ'লে অলপ।
হয় বাৰু। তেওঁ ভালকে নিজৰ কেয়াৰ ল'বা।
কেয়াৰ মই গাটোককে বেছি মানে মই স্কিনৰ কেয়াৰ লো দেই, সঁচা কথা কৈছো।
তোমাৰ নিজৰ শৰীৰটো চাবা নহলে শৰীৰৰটো নহ'লে স্কিনটো কিহে কাম কোৱা।
সেইটো হয় নাই, ট্ৰিটমেণ্ট চলি আছে নহয়, তোমাৰ মেডিচিন হৈ আছে নহয় মডিচ চিন পতে বৰষাৰ লাইভ। খাই থাকো, অ।
সদায় খোৱা?
মই মেডিচিন খালে শুবই নোৱাৰো। নাখালে, নাখালে শুবই নোৱাৰো, থাকিবই নোৱাৰো, মই, মোক লাগ লাগিবই মানে লাগিবই বেমাৰ হওঁক বা নহওক।
ম বেছি মেডিচিনৰ বৰষাটো থাকিব নালাগে বাৰু।
উপায় নাই, মই মানে এনেকুৱা হৈ গৈছো ন, তোমাৰ মানে মেডিচিনটো যদি মই নাখাও ন মই ৰাত তি শুব নোৱাৰা হৈ যাও মানে এনেকুৱা ফিল মোৰ বেমাৰ হৈছে।
উম, ভালকে দেই ইমানো মেডিচিন নাখাবা, ইমান মানে বেছি মেডিচিন খালে তোমাৰ কিডনী ডেমেজ হৈ যাব পাৰে।
সেইটোতো ঘৰত ভয় তোমাৰ। সেইকাৰণটো মই মানে ইমান এইতা-এতিয়াও নোলোৱা হ'লো ন ঘৰৰ পৰা। আৰু এতিয়া, এতিয়া চাবাচোন বেছি নোলোৱা কাৰণে মোৰ মানে ইমান, ইমানো বেমাৰ নাই হা। মানে যোনতটো আছে মানে গা-চা বি খাই সেইটো অলপ নৰ্মেলি বাৰু আগতে ওলাইছিলো মানে মোৰ একে স্কিন-স্কিনো বেয়া গৈছিলে, মাজতে দেখি অকণ ক'লা-চ'লা পৰি গৈছিল অ। এতিয়া বাৰু ঠিক হয়, ঐ বাপৰে
তুমি এক কাম কৰা, তুমি যোগা কৰা।
কি কলা।
যোগা যোগা
কেইটা বজাত উঠো জানানে, এনে। কোৱা সেইটো সময়ত মোক যোগা কৰিলে, অ। সেইটো সময় মানুহে যোগা কৰে, মোক মানুহে
নালাগে তুমি সোনকা-ৰাতি ৰাতি সোনকালে শুৱা, ৰাতি সোনকালে শুই কিনি মৰ্নিং তুমি ছটা মানত
উ আই, কি কথা কোৱা তুমি ছটা
নিজৰ বডি চাব লাগিব এট এতিয়া, ছটা মানত উঠি কিনি তুমি য়োগা কৰিব
চত, মই সিদিনা দৌৰিব যোৱা কথাই আছিলে। পাঁচটা বজাত।
উম।
মানুহে ফোন মাৰি আছে মাৰি আছে মই শুই আছো।
হেৰা, মই দৌৰিব যাও দেই মই তোমাৰ হ'ল এ, দুবছৰ মানে হ'ল ৰাতিপুৱা-ৰাতিপুৱা দৌৰিব যাও, মানে নিজৰ বডিটো চাইছো আৰু।
মই তোমাৰ আবেলি খোজ কঢ়ো কিন্তু দেই, চাৰিটা বজাৰ পৰা ছয়টা মানলৈকে খোজ কাঢ়ো।
খোজ কাঢ়িবও লাগে বাৰু, মানে নিজৰ মানে ধৰা ফিজিকটো মেইনটেইন কৰি ৰাখিব লাগে বুজিছা।
ভাল বাৰু সেইটো মেইনটেইন কৰি ৰাখিলে, স্কিনটো মেইনটেইন কৰিলে কি হব যদি গায়ে ভাল নাথাকে।
সেইটো হয়। লা গাটো তোমাৰ লাহে-লাহে ভাল হ'ব যদি তুমি য়গা-চিয়গা কৰা অলপ কষ্ট কাম কৰা নিজৰ খোৱা বোৱাটো ভাল কৰা।
সেইটো হয় বাৰু কিন্তু মানে কৰিব মন মানে এলাহ বস্তুৱ মই মানে এনেকুৱাই গলো লহুৱোৱা টাইপ হৈ গ'লো গৈ।
য়ে ৰাম ইমান এলাহ কৰা নে?
দচটা বজাত উঠো। চাহ তাহও নবনাও মায়ে আহি বনায়। মুখৰ ওচৰত দিয়ে গাছ আকৌ বিচনাত পৰি যাওঁ
সে মোৰো একেই বাৰু অলপ চলপ কিন্তু মই সেই সেইটো তাৰ মাজত তাৰ মাজতে সময় ল কিনে মোৰ ৰুমতে তোমাৰ অলপ ৱৰ্ক আউট কৰো ধৰা পুচ-আপ কৰো আকৌ মোৰ ধৰা এনেকাে কিবা দাঙিব পৰা আছে ৱেইট আছে। স সে ওৱেইটবোৰ ডাঙো তেনেকেই অলপ কৰো বুজিছা, হেল্ল' হেল্ল' হেল্ল'। হেল্ল', হেল্ল' উম, শুনিছ শুনিছোঁ।
কিন্তু মৰ্কত চৰ্কত গ'লে কিন্তু যোনটো ঘামটো ওলাই যায় ন'। সেটো তোমাৰ স্কিনৰ কাৰণে কিন্ত ভাল হক গ দেই ওলাইছো ব'লে স্কিনটো বেছি গ্লো আনে চাবাচোন।
অ', স্কিনটো পুৰা চাইনিং মাৰি থাকে।
পুৰা চাইনিং মান আৰু হেৰি তুমি এইবিলাক মলতানী মিটি-চিটি লগোৱা নাই ভাল
অ', মুলতানী মিট্টি ভাল আছে দেই, লগাব পাৰা।
মই লগাও দেই সেইটো কিন্তু ধুনীয়া হেৰি কৰে কিন্তু মুখখন চাফা কৰে কিন্তু দেই।
উম, তুমি কি অৰ্ডাৰ কৰি লোৱা নেকি?
নাই মই কিনি আনিছো তোমাৰ।
অ টাউন পা
অ টাউনৰ পৰা কিনি আনিছো অ বেছি নলয় টো ল'ব পাৰা। তোমাৰ ফৰ্টিফাইব অন-লাইনত তোমাৰ কিমান কেজি দিয়ে এ ইমানটা ভালকে নাজানো কিন্তু বহুত দিয়ে কিন্তু দেই এটা পেকেটৰ হিচাপত দিয়ে ন।
অ-অ
মানে তোমাৰ তুমি মানে ইউজ কৰিব পাৰা ভালে সোৰ সময়
অকে যাম দিয়া এদিন টাউন একেলগে লৈ আহিমগে।
অ ওলাবা এনো ঘৰতে বৰিঙ আছে
সেইটোৱে বাৰু দিয়া তোমাক মই দেৰিকে কল কৰি আছো ন অকে দিয়া
ঠিক আছে দিয়া।
বাই-বাই
বাই-বাই
উম